হেল্ল' হয় নমস্কাৰ কওঁক।
হয় আপুনি এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কিছু অৱগত নেকি? যদিহে আ আপুনি অৱগত মোক অলপ জনাই দিবচোন?
হয় মইতো বিশেষভাৱে ইমানখিনি অৱগত নহয়। তথাপিও যিখিনি মই অলপ অ অৱগত সেইখিনি মই আপোনাক জনাব পাৰিম।
হয়, জনাব পাৰে।
হয়, কাৰণ কাজিৰঙা বুলি ক'লে আম বিশ্ব গোটেই বিশ্বই আপোনাৰ চিনি পায়। কাৰণ এখন ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান। যিখন আমাৰ অসমত অৱস্থিত।
হয়।
কাজিৰঙা উদ্যানখন আপোনাৰ গোলাঘাট, নগাঁও, বিশ্বনাথ চাৰিআলি, আপোনাৰ কাৰ্বি আলং জিলাকে সামৰি লোৱা দেখা যায়।
হয়, হয়।
আৰু আপোনাৰ কাজিৰঙা খন এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত বুলিও জনাজাত।
হয়, হয় আৰু ইয়াক আমাৰ বিশ্বই মানে এ বিখ্যাত পৰ্যটন কেন্দ্ৰ বুলিও আপোনাৰ জনা যায়।
হয়, কাৰণ এশিঙীয়া গঁড় আপোনাৰ বিশ্বৰ ভিতৰতে প্ৰায় সত্তৰ শতাংশ এশিঙীয়া গঁড়ৰে আমাৰ কাজিৰঙাত দেখিবলৈ পোৱা যায়।
হয়- হয়।
হয়, আপুনি অলপ জনাবচোন কাজিৰঙাৰ বিষয়ে?
হয়, মই আপোনাক চমুকৈ জনাই দি জনাই দিছো বাৰু যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। হয়, ইয়াত আপোনাৰ ইয়াত আপোনাৰ জীৱ-জন্তুৰ বাহিৰেও জীৱ-জন্তু আপোনাৰ এশিঙীয়া গঁড়টো পোৱা আপোনাৰ যায়ে আৰু লগত আপোনাৰ বিভিন্ন ধৰণৰ জীৱ জন্তু পোৱা যায়। আৰু লগতে আপোনাৰ আহ গছ গছনিয়ে হওঁক। বা বিভিন্ন ধৰণৰ গছ গছনিও ইয়াত আপোনাৰ। আহ, পোৱা যায়।
হয় কাৰণ ৰাষ্ট্ৰীয় উদ্যান যিহেতু হয়।
হয়, আপোনাৰ। ইয়াত যে আপোনাক প্ৰধানকৈ আপুনি আহ কৈছে যে এশিঙীয়া গড় বাবে যিহেতু বিখ্যাত। গতিকে ইয়াত এখিঙীয়া গড়। আপোনাৰ বহুতে বেছি পৰিমাণে মানে থকা বুলি। আহ, আমি জানো। আৰু ইয়াৰ আমাৰ। যদি আপোনাৰ ভৌগোলিক অৱস্থিতি আমি ক'বলৈ যাওঁ। আপুনি আপুনি কৈছে যে আপোনাৰ গোলাঘাট হওঁক বা কলিয়াবৰ হওঁক বা বোকা ঘাট হওঁক। চৰকাৰ যি। যাই হওঁক ইয়াৰ বিস্তৃত অঞ্চল আপোনাৰ আহ সামৰি লৈছে। আপোনাৰ এই উদ্যানখনেই আৰু লগতে যদি আমি আহ। আপোনাৰ নদীৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ। আহ আহ তেতিয়া আপোনাৰ ক'ব লাগিব যে। আহ এই ৰাষ্ট্ৰীয় উদ্যান খনৰ আপোনাৰ উত্তৰ ফালে আপোনাৰ ব্ৰহ্মপুত্ৰ নদী। আহ, বৈ গৈছে আৰু। হয় আৰু ইয়াৰ ফলত আপোনাৰ এ মানে। এ উদ্যানখনৰ মানে মাটি আপোনাৰ মাটি ভাগত সাৰুৱা বা ৰণী পথাৰৰে ভৰি পৰিছে। বুলি আমি মানে ভাবিব পাৰো বা আ আমি তুলনা কৰিব পাৰো হয়। আপোনাৰ আহ ইয়াত এই উদ্যানখনত আপোনাৰ বিভিন্ন ধ মানে। আহ আপোনাৰ বিশ্বৰ মানে বিভিন্ন প্ৰান্তৰ পৰাই আপোনাৰ ইয়াত আহ। আপোনাৰ আহ মানে চভন পৰি আপোনাৰ অহা দেখা যায় বছৰৰ আপোনাৰ যিহেতু আমাৰ আমি জানোৱেই যে আপোনাৰ উ নৱেম্বৰ মানে মাহৰ পৰা আহ যিহেতু আপোনাৰ। এপ্ৰিল মাহলৈ মানে এই এই। মানে এই সময়সূচীত আপোনাৰ এই উদ্যানখন হে খোলা থাকে আৰু আপোনাৰ মে'ৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। আপোনাৰ এই আহ মানে উদ্যানখন বন্ধ থাকে যিহেতু আপোনাৰ বানপানী। এৰি মানে আমাৰ হোৱা দেখা যায়। সেইবাবেই আপোনাৰ সেই সময়ত মানে এ মানে বন্ধ থকা দেখা হয়। দেখা যায় আপোনাৰ। মানে ইয়াত আহ। ভ্ৰমণ কৰিবলৈ মানে আমি যদি ক'বলৈ যাওঁ, ইয়াত। আপোনাৰ চাফাৰী বুলিয়ে। ক'ব লাগিব, যিহেতু আপোনাৰ হাতী চাফাৰী কৰা হয়। বা আপোনাৰ আহ যি চাফেৰিও আপোনাৰ কৰা হয় আৰু ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে যে আপোনাৰ মানে বন্যপ্ৰাণীসমূহক মানে। ওচৰৰ পৰা মানে। দেখা পোৱা যায় হয় পৰ্যবেক্ষ কৰা যায়। সেইবাবে আপোনাৰ এই মানে চাফাৰী। মানে চাফাৰী ব্যৱস্থা। সুবিধা টো আপোনাৰ উপলব্ধ বুলি ক'ব লাগিব। আৰু ইয়াত যদি আমি বন্যপ্ৰাণী মানে ক'বলৈ যাওঁ। ইয়াত গড়ৰটো কথা ক'বই লাগিব আৰু ইয়াৰ লগতে আপোনাৰ আহ। বাঘে হওঁক বা আপোনাৰ গড় হওঁক। বা আপোনাৰ দল হৰি নাই হওঁক। হাতীয়ে হওঁক আৰু বিভিন্ন ধৰণৰ আপোনাৰ মানে স্থানীয়। মানে পক্ষী বা চৰাই চিৰি কটিও আপোনাৰ। আহ মানে দেখিবলৈ পোৱা যায়, আৰু ইয়াক আমাৰ মানে বিশ্বৰ ঐতিহয্য ক্ষেত্ৰ বুলিও আপোনাৰ মানে জনা যায়। এই আপোনাৰ আহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনক। হয়। হয়, আপুনি মোক অলপ জনাবচোন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে।
হয় কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যানখন প্ৰায় আপোনাৰ চাৰিশ ত্ৰিশ বৰ্গ কিলোমিটাৰ মাটিকালিৰ পৰা আৱৰি থকা বুলি মই জ্ঞাত।
হয়।
হয়, আপোনাৰ। তাত দুইহেজাৰ বাইশ চনৰ আপোনাৰ গণনা অনুযায়ী চৰকাৰে প্ৰায় দুই হাজাৰ ছশ তেৰটা আপোনাৰ এশিঙীয়া গড় থকা বুলিও আমি জানিব পাৰিছো, তাত আপোনাৰ পশু পক্ষীৰ পৰা বনৰীয়া ম'হ আপোনাৰ হাতী, হৰিণা, বাঘ, বহুখিনি জীৱ জন্তু থকা দেখা দেখা যায়।
হয়।
হয়, তাক আমি আপোনাৰ ঊনৈশ আপোনাৰ প্ৰায়
ছয়সত্তৰ চনত আপোনাৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছিলে। আমি জানিব
হয়, হয়।
কাৰণ গোটেই অসমৰ ভিতৰতে ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান যিহেতু আপোনাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। হ'লে আপোনাৰ পৰ্যটকস্থলী হিচাপে বিশেষ আপোনাৰ আকৰ্ষণীয় স্থান বুলি কোৱা হয়। আৰু বহুত দেশ বিদেশৰ মানুহে কাজিৰঙা চাবলৈ বা আপোনাৰ পৰ্যটক পৰ্যটন কৰিবলৈ আহে, সেইকাৰণে আপোনাৰ পৰ্যটকস্থলী হিচাপে আপোনাৰ সেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিলক্ষিত হৈছে।
হয়।
হয়, আপুনি আৰু আপুনি অলপ মোক জনাবচোন, মানে বিশেষ মই ইমান খিনি নাজানো আপোনাৰ।
হয়, যে কাজিৰঙাৰ প্ৰশাসনিক আপোনাৰ বিভাগ বা ৰেঞ্জসমূহো আপোনাৰ ইয়াত উপলব্ধ শুদ্ধ প্ৰশাসনিক মানে বিভাগ হওঁক বা আপোনাৰ ৰেঞ্জেই হওঁক। ইয়াত উপলব্ধ আৰু যদিহে আমি ক'বলৈ যাওঁ আপোনাৰ কেন্দ্ৰীয় ৰেঞ্জ আছে আৰু আপোনাৰ প পঞ্চমীয়া ৰেঞ্জ আছে আৰু আপোনাৰ পূব ৰেঞ্জ আছে আৰু লগত তে আ আপোনাৰ বুঢ়া পাহাৰ ৰেঞ্জ আছে আৰু উত্তৰ ৰেঞ্জে আপোনাৰ এই ইয়াত মানে দেখিবলৈ আহ পোৱা যায়, আৰু ইয়াক আপোনাৰ প্ৰাকৃতিক যদি আমি প্ৰত্যাহ্বান বুলি ক'বলৈ যাওঁ, ইয়াৰ মূল কাৰণতেই হৈছে। আপোনাৰ বানপানী।
হয়।
আৰু লগতে আপোনাৰ মানে ভাৰতৰ মানে ভিতৰত অহ মানে বৃহৎ সংখ্যক হাতীৰ জাক মানে দেখিবলৈ আহ আহ পোৱা যায়। আপোনাৰ এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতেই মানে বেছিভাগ মানে বেছিভাগ দেখিবলৈ আৰু পোৱা যায়। আৰু যদি আপোনাৰ ইয়াত মানে জন্ম আৰু আপোনাৰ যদি ইতিহাসৰ কথা আমি ক'বলৈ যাওঁ। ইয়াত আপোনাৰ লেডি কাৰ লেডি কাৰ্জনৰ অৱদান আহ মানে বিশেষ মানে ভাৱেই এ অগ্ৰণী বা আপোনাৰ অহ মানে বিশেষভাৱে আপোনাৰ এ মূল বুলিয়ে কব লাগিব। আৰু যদি আমি ইয়াক মানে প্ৰাৰম্ভিক আমি যদি পৰ্যায় বুলি আমি ক'বলৈ যাওঁ, তেতিয়া আপোনাৰ অহ যে লেডী কাৰ্জনৰ আপোনাৰ প্ৰচেষ্টাতে যে দুই হেজাৰ পাঁচ চনৰ আহ দুই হেজাৰ পাঁচ চনত আপোনাক মানে কাজিৰঙাক প্ৰথমবাৰৰ বাবে মানে প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে অ' মানে গঢ়ি তোলা মানে স্বীকৃতি দিয়া হৈছিল বা গঢ়ি তোলা হৈছিল আৰু ইয়াত আপোনাৰ আ মানে বিভিন্ন ধৰণৰ জীৱ জন্তুৱে হওক বা আপোনাৰ উম মানে গছ গছনি বিভিন্ন ধৰণৰ গছ গছনি আৰু লগতে মানে অ', বহু নেদেখা মানে আমি আহ হয়তো বৰ্তমানো মানে নেদেখা বহু জীৱ জন্তু ইয়াত মানে দেখা পোৱা যায় বা আপোনাৰ পোক পতংগও ইয়াত মানে দেখিবলৈ পোৱা যায় বুলি এ মানে মই অৱগত
হয়। নে আপুনি কাজিৰঙা গৈ পাইছেনে
হয়।
কাজিৰঙাত গৈ এনে আপোনাৰ অভিজ্ঞতা বা গৈ পাইছেনে নাই আপুনি কিবা জনাব বিচাৰেনে
অ হয় যে আপোনাৰ কাজিৰঙাত অ গৈ মই যদি প্ৰথম অভিজ্ঞতা বুলি ক'বলৈ যাওঁ তেতিয়াহ'লে মানে মই প্ৰথম ক'ব লাগিব যে জীপ চাফাৰী জীপ চাফাৰী কৰি আপোনাৰ মানে খুবেই আনন্দিত বা আপোনাৰ মানে খুবেই উৎ উৎফুল্লিত বুলি কব লাগিব আৰু যদিহে আপুনি উ মানে গৈ পাইছে বা আপুনিও যদি সেই গম পাইছে যে আপুনি ঘ দেখিবলৈ মানে এ বৰ মানে এনেকুৱা মানে মানে বহুত মানে গড় তাত দেখিবলৈ পোৱা যায় যদিহে আপুনি চাফাৰী কৰিছিল তেতিয়াহলে আপুনি গড় দেখিবই এ তাত আৰু লগতে আ তাত আপুনি হাতী দেখিবই আৰু ইয়াত যদি আমি প্ৰধান যদি অ' মানে ক'বলৈ যাওঁ তেতিয়াহ'লে আপুনি ক'ব লাগিব যে এ মোক মানে ইয়াত যিটো মানে থকা অ' খোৱা লোৱাৰ যিটো মানে ব্যৱস্থা তাত নিচ আপোনাৰ অ' নগন্য বুলি আমি ক'ব লাগিব।
হয় হয় হয়। কাৰণ জীপ চাফাৰীটো যিটো আপোনাৰ ব্যৱস্থা কৰিছে চৰকাৰে সেইটো বহুত ভাল কাম মানে ভাল দিশত বা আপোনাৰ বহুত ভাল ব্যৱস্থা লোৱা বুলি ভাবো মই। আৰু ইমান ডাঙৰ এখন বিশাল আপোনাৰ ৰাষ্ট্ৰীয় উদ্যান সেইবোৰ গোটেইবোৰতো চোৱাটো সম্ভৱ নহয়, আপোনাৰ জীপ চাফাৰী হওঁক আপোনাৰ হাতী চা ফাৰী হওঁক সেইবোৰ ব্যৱস্থা কৰি দিয়াৰ কাৰণে বহুখিনি মানুহৰ সুবিধা হৈছে কাৰণ সেইবোৰ গোটেই অঞ্চলটো চোৱাৰ কাৰণে মানুহে খোজকাঢ়িটো চাব যাব নোৱাৰে, হ'লেও জীপ চাফাৰী যিটো ব্যৱস্থা কৰিছে বহুত খিনি আপোনাৰ সুবিধা হৈছে। কাৰণ মানুহবোৰে নহ'লে জীৱ জন্তুবোৰ ভালদৰে নেদেখিলে হয়।
হয় ঠিক আছে আপোনাৰ পৰা অ' মই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে জানি মই নিচেই অ' মানে উৎফুল্লিত হৈছোঁ আৰু লগতে ধন্যবাদ থাকিল। যে পিছলৈ আৰু এনেকুৱা ধৰণৰ অম হয়। হয় ধন্যবাদ।